অ' কোৱা।
অ' কি কৰি আছা?
এনেই আছোঁ, কোৱা কি কৰি আছা তুমি?
এ মইয়ো এনে আছোঁ ৰবা, তোমাৰ কি কৰিবা আৰু এনেই আৰু ঘুৰি ফুৰি অনোই বাটে পথে আৰু মানে বাটে বাটে এনে অলপ ফুৰি আছো মানে। গৰম, তোমাৰ কি গৰম দিছে ন একেদিন।
অ' তাকে মইয়ো তোমাৰ এনে বাহিৰতে খোজ দিলো, অলপমান খোজ দি আছো আৰু এতিয়াও। কিমান গৰম লাগি আছে, তোমাৰ ঘৰত গ'লে তোমাৰ ফেনৰ বতানো কিমান খাই থাকিবা ন ফেনবোৰতো অলপ যন্ত্ৰ পাতি আৰু সেইবোৰো বেয়া হোৱাৰ সম্ভাৱনা থাকে ত কিমান ব্যৱহাৰ কৰিব তাকে বো অলপ ইমান বাহিৰত খোজ দিও। কিন্তু এতিয়া এনেকুৱা ঘাম ওলাই আছে তোমাৰ আৰু এনেকুৱা অদ্ভুত এটা গৰম লাগি আছে নহয়। থাকিব পৰা নাই আৰু।
তাকে আহ। মানে একদম মানে গৰমৰ যিটো প্ৰভাৱ সেই গৰমৰ প্ৰভাৱটো দিনক দিনে ইমান বাঢ়িছে। কেনেকৈ যে এই গৰমটো ইমান বাঢ়িছে ক'বই নোৱাৰোঁ মানে। গৰমটো যদি কাৰণ কেনেকৈ কমাব পাৰিম তাকে ভাবি থাকোঁ আৰু মই কেতিয়াবা কেতিয়াবা। মানে ধৰি লোৱা আমাৰ যিটো গৰম আছে সেই গৰমটো মানে কেনে নোহোৱা কেনেকুৱা বস্তু নোহোৱা মানে ইমান বাঢ়ি গৈছে বা তোমাৰ ইমান তোমাৰ মানুহক যিটো অসহ্য কৰা যিটো আছে ন। অসহ্যকৰ গৰম দি দিয়া কৰিছে আৰু কবলৈ গলে। বাকী তুমি পিছে এই গৰমক, কি বুলি ক'বা আ মান কেনেকুৱা ধৰণৰ বুলি ক'বা আৰু এই গৰমটো, মানে ধৰি লোৱা আজিৰ পৰা আগৰ যিটো গৰম বা এতিয়াৰ যিটো গৰম তাৰে মাজত তুমি কিবা সাদৃশ্য বা কিবা পাৰ্থক্য এনেকুৱা কিবা দেখা পাইা নেকি কিবা?
তুমি গৰমৰ কথা কৈছা, মই মানে নিউজ বোৰত চাই আছো, মানে আমাৰ জানাই সামাজিক মাধ্যম যিবিলাক ইনষ্টাগ্ৰাম ইউটিউবৰবোৰত ৰিল আহে ন তাতে চাবাচোন তুমি ইউৰোপত যিবোৰ ঠাই ঠাণ্ডা ঠাই বুলি জনা যায় আৰু সেইবোৰত এতিয়া তোমাৰ চল্লিশ ডিগ্ৰী বিয়াল্লিশ ডিগ্ৰী সেনেকুৱা অৱস্থা। তাৰে তুমি চাগে পাইছাও মানে যিবিলাক ট্ৰাফিক লাইট হওক সেইবোৰ গলি গৈছে বা ৰে'ল লাইনৰ যিবিলাক থাকে নহয় চিমেণ্টবোৰ সেইবোৰ গলি গৈছে। সেইটো বাৰু মই নাজানো কিয় গলছে কাৰণ ধৰা চল্লিশ ডিগ্ৰী গৰমতটো বেছি নহয় মোৰ হিচাপত তোমাৰ ইমান এটা কাৰণ আমাৰ ইয়াাতো তোমাৰ সিমান মানে হয় ন। ধৰা চল্লিশ নহলেও তোমাৰ সাতত্ৰিশ, আঠত্ৰিশ মানতো গুচিয়ে যায়। ত' সেইখিনি গৰমতো তোমাৰ লাইটৰ এইবিলাক যিবিলাক ট্ৰাফিক লাইট তাৰে প'ষ্টবোৰ গলাৰটো একো কাৰণ নাই। হয়তো সেইবোৰ প্লাষ্টিকৰ হ'ব পাৰে সেইকাৰণে গলিছে চাগে। কিন্তু সেইটো কিন্তু দেখি ময়ও আচৰিত হৈছোঁ কাৰণ ইউৰোপৰ দৰে ঠাইত যিবিলাক ঠাইত ইমান ঠাণ্ডা পৰে তাতে এইবাৰ ইমান যথেষ্ট গৰম পৰিছে। মই তাকে ভাবি আছিলো ধৰা তাতে যদি ইমান গৰম আমাৰ ইয়াতে যদি সেনেকুৱা গৰম পৰে। মানে আমাৰ ইয়াততো নিশ্চয় তাতকৈও বেছি গৰম পৰিব ন। ত' আমাৰ কি অৱস্থা হ'ব আমি কেনেকে থাকিম মই তাকেই চিন্তা কৰি আছিলোঁ সেই বিষয়ে।
পাখি হা মানে দিনক দিনে যিটো গৰম বাঢ়িছে তাৰ লগতে আমাৰ যিটো হাৰত আৰু তোমাৰ কি বুলি কয় এই গৰমৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো যেনেকৈ বাহিৰৰ দেশতো এতিয়া পৰিছে মানে জানে তুমি ইউৰোপৰ দেশবিলাক কিমান ঠাণ্ডা দেশ। তো, সেইবিলাকত যেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে। সেই প্ৰভাৱবোৰ তোমাৰ দেখিলে ভয়ে লাগে ৰ'বা মানে। সেনেকুৱা ধৰণৰ গৰম যিটো দিছে আৰু তোমাৰ ইউৰোপীয় দেশত চল্লিছ ডিগ্ৰী হোৱাটো ধেমাল কথা নহয় কিন্তু। কাৰণ সেইবিলাক দেশ জানাই তুমি ইউৰোপৰ দেশবিলাক কিমান ঠাণ্ডা হয় মানেছিভিলাক ঠাণ্ডাই দিয়াচোন বৰফ সেইবিলাকত চল্লিছ ডিগ্ৰী যোৱা মানে বহুত ডাঙৰ কথা কিন্তু। আৰু আমাৰ কাৰণ চ আমাৰ ভাৰত বা তোমাৰ অ, ধৰি লোৱা এইবিলাক আমাৰ ৰাজ্যবিলাক যিবিলাক এছিয়াৰ আছে আৰু এছিয়াৰ ৰাজ দেশবিলাক জানে তোমাৰ এছিয়াৰ দেশবিলাক তোমাৰ কম চে কম সেইখিনি ঘৰ মানুহ সহ্য কৰিব পাৰে। কিন্তু ইউটিউ হক বা তোৰ এনেকুৱা ঠাই আছে য'ত তোমাৰ এনেুৱা গৰম নপৰে ন চল্লিছিগ্ৰীটো ধেমালি নহ, নহ সেনেকৈ গৰম ত, মই ভাবোঁ আৰু গৰমটো বহুত দিন দিনে বহুতেই বাঢ়িছে দিয়া। বাকী এই গৰম বঢ়াৰ মই কাৰণ বুলি ভাবোঁ আৰু এই ধৰি লোৱা এই মানুহৰ যিটো ধৰিা অপ্ৰয়োজনীয় ভাৱে যিটো তোমাৰ এই এইবিলাক প্ৰদূষণ কৰে আৰু মানে প্লাষ্টিক হওক বা তোমাৰ অন্যান্য যিবিলাক আছে। সেই বস্তুবিলাক তোমাৰ যিমান হাৰত বৃদ্ধি পাইছে ন সিমানে কি তোমাৰ য আমাৰ প্ৰকৃতিৰ যিটো ভাৰসীমতা আছে বা প্ৰকৃতিৰ যিটো আমাৰ উৰ্বৰতা আছে। সেই উৰ্বৰতাটো দিনক দিন মানে ক্ষয় গৈছে আৰু ক'বলৈ গ'লে তোমাৰ গছ-গছনি যেনেকে কাটিব ধৰিছে এতিয়া এই বাহিৰতো তোমাৰ এই মই তোমাৰ আজিৰ পৰা কেই এবছৰ হ'ল নেকি এটা নিউজ শুনিছিলো কিবা এ, কিবা এখন মানে এনেকুৱাই আৰু পৰিৱেশ সংৰক্ষণ ওপতে কিবা এটা মানে মিটি এখন পাতিব খুজিছিল আৰু সেই মিটিখন বোলে পাতিব খোজোতে মানে য'ত মিটিংখন পাতিব তাতে বোলে তোমাৰ সেইখন মিটিং পাতিবলৈ তোমাৰ মানে এই যিটো আমাৰ জংঘল আছে, এখন সেই এ, এখন বোলে জংঘলৰ মানে ৰাস্তা এটা বনাবলৈ আৰু সেইবিলাক মানে ডাঙৰ, ডাঙৰ যিবিলাক ব্যক্তি আছে সেই ব্যক্তিবোৰ আহিবলৈ আৰু মানে এটা মানে এটা দীঘলীয়া ৰাস্তা চিধা একদম দীঘল ৰাস্তা কৰিব খুজিছিল। ত, তাৰ কাৰণে কিবা লাখ, লাখ গছ কটা কথা, কথা মানে গছ কটা হ'ব আৰু সেনেকুৱা আৰু সেনেকুৱা নিজ পাইছিলো হয় মানে মই সেইটো এতিয়া হৈছে ন হোৱা নাইেইটো বাৰু মই নাজানো দিয়াচোন এতিয়া। মানে গছ কাটিছে ন কথা নাই মই নাজানো ভালকে সেইটো এতিয়া মই গম নাপাওঁ কিন্তু সেইটো নিউজ শুনিছিলো আৰু। আৰু তোমাৰ পৰিৱেশ বচাবলৈ তোমাৰ পৰিৱেশ ধ্বংস কৰিব সেনেকুৱা আৰু সেনেুৱা কৰে নেকি খাবাই কোৱাচোন। মান তোমাৰ পৰিৱেশৰ ওপৰত মিটিং পাতিব আৰু তোমাৰ পৰিবেশতে গোটে গছ-গছনি ধ্বংস কৰি লৈ যাব সেনেকুৱা আৰু যিবিলাক আমাৰ ধৰি লাক আমাৰ এই তোমাৰ কি বুলি কয় আমাৰ অসমৰে এই দীঘলী পুখুৰী হওক দীপৰ বিল হওক বা অন্যান্য যিবিলাক ঠাই আছে তাৰো গছ গছনিবিলাক কাটিব যেনেকে ধৰিছে বা তোমাৰ ভাৰতৰ বাহিৰৰ যিবিলাক ৰাজয় আছে সেই ৰাজ্য় বিলাকৰ তোমাৰ মানে এি হতেৰ কিবা তলৰ নে কি সেইখিনিত তোমাৰ মানে কি মানে পাহাৰ বুলি নধৰে আৰু সেইবিলাক মানে জংঘল কাটিব বা গছ কাটিব পৰা আৰু হয় আৰু চৰকাৰে এনেকে কৈছিল ত' সেনেকুৱা ধৰণৰ কথাবিলাক মানে ভাবিলেও মানে বা তোমাৰ মানে গছ গছনি কটাৰ বাবে কিমান কৰে ন ত সেইবিলাকৰ কাৰণে চাগে গৰমৰ উৎপেই উৎপাতটো বাঢ়িছে বাকী তোমাৰ এই কিবা যে তাৰ মানে আমাৰ তোমাৰ ভাৰতত কিবা এটা যে ওলাইছিল এটা বোলে মানে কিবা এটা বতাহ আহিছে বোলে কিবা বতৰটোৰ নামটোমাৰ মুখত ানাই বা কি বুলি কয় সেইটোৰ কাৰণে বোলে কয় গৰম বাঢ়িছে কিন্তু এতিয়া মানে সেইটো মানে গুচি গৈছে তেতিয়া মানে অলপ চলপ কাৰণ আমাৰ যিহেতু এখিনি সময়ত আৰু কতে ভাৰতবৰ্ষৰখনত তোমাৰ সেই বুলি কয় অম কিন্তু মৌচুমী যিটো বতাহৰ প্ৰভাৱটো বেছি হৈ দিয়াচোন কাৰণ এইটো যিহেতু আমাৰ বাৰিষা বতৰ হব বৰষুণ বেছি হ'ব বানপানী বেছি হ'ব ত সেইণেকি চাগে। বাকী বানপানী বৰষুণ হ'লেও তোমাৰ গৰমটো কিন্ত এতিয়াও একেই আছে। আজিয়ে তোমাৰ ধৰা বৰষুণ দিছে ঠিকেই টো মানে পোৱা সময়ত বা তেখি সময়ত বৰষুণ দিছে কিন্তু তাৰে পিছত কি দিছে আৰু তাৰ পিছত থাকি ৰ'দেই দিছে আৰু থেই এনেকে হলে নহব নহব দিয়াচোন।
হয়, বাৰু কথাবোৰ মিছা নহয় আৰু মই এতিয়া মানে লাহে লাহে তোমাৰ গম পাই আছো যিবিলাক আমি কিতাপত পঢ়িছিলো ধৰা গোলকীয় উষ্ণতাৰ বিষয়ে হওক বা যিবিলাক গছ-গছনি ৰপ পোনৰ যিবিলাক পদক্ষেপ কিয় ল'ব লাগে পৰিৱেশ কিয় সংৰক্ষণ কৰিব লাগে সেইবোৰ যে আমাক শিকাইছিল। কিয় শিকাইছিল মানে এতিয়া লাহে লাহে ধৰা উপলব্ধ কৰি আছো এতিয়া যিটো ইউৰোপত গৰম পৰিছে, সেইটো আচল কাৰণটো তোমাৰ এই গোলকীয় উষ্ণতাৱে নহয় গোলকীয় উষ্ণতা বৃদ্ধি হলেতো এইবোৰ কাৰণ হয় আ জলবায়ুৰ পৰিৱৰ্তন হয় আজিকালি জানে আজিকালি গৰম ঠাণ্ডা বুলি কথা নাই জলবায়ু তোমাৰ কেতিয়া সলনি হয় কেতিয়া বতাহ বৰষুণ আহে কেতিয়া বৰষুণ দিয়ে বা কেতিয়া ৰ'দ দিয়ে একো ধৰিব নোৱাৰি মানে আজি আজিকালি তোমাৰ এতিয়া অসমৰ কথাই কৈছো অসমত আগতে কি আছিল যিমানে তোমাৰ অক্টোবৰ মানে অক্টোবৰ দুৰ্গা পূজাৰ সময়ত দুৰ্গা পূজাৰ সময়ত চাগে শেষ বৰষুণ দিয়ে। তাৰপিছ সেই শেষ বৰষুণ জাকৰ লগে লগে তোমাৰ ঠাণ্ডাতটো নামি আহে ন আজিকালি দেখিবাচোন তোমাৰ নৱেম্বৰ মাহৰ শেষলৈকে তোমাৰ ঠাণ্ডা নপৰে অসমত আৰু আগতে কি আছিল সেই ঠাণ্ডাটো তোমাৰ আগৰ যিটো ঠাণ্ডা আছিল আৰু অসমৰ কথা ক'ব গ'লে। সেই ঠাণ্ডাটো কমেও তোমাৰ আহ নহলেও তোমাৰ মাৰ্চ মানলৈকেতো থাকেই সেই ঠাণ্ডাটো আমি অনুভৱ কৰিছিলো আজিকালিতো তোমাৰ জানুৱাৰীলৈকে নাথাকে ভালকে ক'ব গ'লে জানুৱাৰী তোমাৰ মাঘ বিহুৰ সময়ত তেতিয়া অলপ-অলপ ঠাণ্ডা লাগে তাৰপিছত তোমাৰ লাহে লাহে মানে শেষেই হৈ যায়। ত' এই যিবিলাক সৰু সৰু পৰিৱৰ্তন সেইবোৰ মানুহে লক্ষ্য নকৰে কিন্তু সেই পৰিৱৰ্তন বোৰে যে এই তোমাৰ ধৰা এই বছৰে যোৱা বছৰতকে কিমান উষ্ণতা বাঢ়িছে ন তুমি এতিয়া যোৱা বছৰ মই চাগে চালোঁ নেকি মানে কিবা এটা ৰিপৰ্ট মতে আৰু মই যোৱা বছৰৰ ৰিপৰ্ট এটা চালোঁ যোৱাৰ পিছত তোমাৰ ৰাজস্থ যিটো ঠাই আছে ৰাজস্থানতো জানাই এনে তোমাৰ মৰুভূমিত থকা ঠাই অলপ আৰু গৰমতটো এনেও বেছি হয়। ত' তাতে যোৱা বছৰ তো মানে চবতচে বেছি উষ্ণতা আছিল আঠচল্লিশ ডিগ্ৰী। কিন্তু এইবাৰ যিটো হৈছে সেইটো হৈছে বাৱন্ন ডিগ্ৰী তো চাৰি ডিগ্ৰী এটা ঠাইত বাঢ়াটো ধেমালি কথা নহয়। আৰু আমাৰ ইয়াতও দেখিবা এতিয়া তুমি যদি গুগলত চোৱা তে চ চালে গম পাবা তুমি এনেকে দেখাই থাকিবা যে হয়, আচল মতে তোমাৰ থাৰ্টি ছিক্স বা তোমাৰ থাৰ্টি ছেভেন ডিগ্ৰী, কিন্তু আচলতে এনেকুৱা অনুভৱ হৈছে ফৰ্টি থ্ৰী ফটি ৰ্তি ফৰ সেনেকুৱা ডিগ্ৰী অনুভৱ হয়। ত' এইবোৰ যিবিলাক সমস্যা হৈ আছে বা যিবিলাক গৰম বৃদ্ধি হৈ আছে এনেকুৱা মানে আৰুতো জানা এ এনেকুৱা ধৰণে বৃদ্ধি হৈ আছে তুমি মানে ফেনৰ তলত থাকিলেও সুখ নোপোৱা, এ চিৰ তলত থাকিলেও সুখ নোপোৱা, মানে এ চিৰ তলত থাকিলে অলপমান সকাহ পাবা, অলপ সময়ৰ বাবে। তাৰপিছত যেতিয়াই তুমি এ চিৰ পৰা ওলাই আহিবা, তাৰ পিছত গাটো কেনেকুৱা ধৰণৰ পুৰে ৰ'দত। ত' এই যিবিলাক গৰমৰ সমস্যা বৰ্তমান ইমান বৃদ্ধি পাইছে ন সেইবোৰত কিন্তু মানুহে, মই ভাবো এইখিনি সময়তে অলপমান গুৰুত্ব দিব লাগে। কাৰণ, যিমানে দেৰি কৰিব সেই সমস্যাবোৰ বাঢ়ি বাঢ়ি যাব আৰু পিছত কি হ'ব - সেই সমস্যা, যিবিলাক চলি আছে বৰ্তমান সেইবিলাকৰ সমাধানেই নোহোৱা হ'ব। এতিয়াটো ধৰা এটা পদক্ষেপটো আছেই যে গছ ৰোপন কৰি অলপ গৰমটো কমাব পাৰি। কিন্তু, লাহে লাহে যেতিয়া ঠায়ে নাথাকিব গছ ৰুবৰ কাৰণে। আজিকালি জানাই তিয়া গুৱাহাটী চহৰতে কথা কওঁ - কিমান ঠাইনো আছে গছ ৰুবৰ কাৰণে? নিজৰ মানুহৰে চোতাল নাই। চোতাল থাকিলেও তোমাৰ চোতালখন গোটেই পকী হৈ থাকে। সেই স সেনেকুৱা ধৰণৰ যদি পৰিস্থিতি এটা আহি পৰে, গছ গছনি নোহোৱা হৈ যায়, মই নাজানো মানুহে যে কেনেকে জীৱন নিৰ্বাহ কৰিব! বাকী, তুমি এই বিষয়ে কিবা আৰু ক'বা নেকি? তুমি কি ভাবা এই বিষয়ে, কিবা অলপ
তাকে তোমাৰ কি ক'বা আৰু, কি বুলি কয় - আৰু তুমি যে ক'লা গছ গছনিৰ কটা কথা তাৰ লগতে এইটোও ঠিক যে, মানুহে এতিয়া মানে যিটো আমাৰ অ মানে যিটো তোমাৰ পকী বস্তু, মানে যিটো আমাৰ চিমেণ্ট বালি সেইবিলাক মানে কিবা তেওঁলোকক উন্নত হোৱা যেন ভাবে মানে, সেই সেইবিলাক থাকিলে মানে তেওঁলোকে ভাবে যে আমি ধনী? আমি উন্নত, এনেকুৱা বুলি ভাবে। কিন্তু তেওঁলাকৰ যিটো প্ৰকৃতিৰ আচল যিটো, মাটিৰ যিটো মানে মানে খোজ দিয়া, মাটিত খোজ দিয়া মানে খালি ভৰিৰে সেইটো যিটো অনুভৱ, সেইটো অনুভৱ মানে পাহৰিয়ে গৈছে। গুৱাহাটীতটো তুমি নোপোৱাই মাটি এনেকুৱা অকল বালি পাবা, বালিৰ লগতে তুমি পাবা সেই, পকী ৰাস্তাবোৰ। মাটিত খোচ দিবলৈ মানে মানুহ নোপোৱা হৈছে। আৰু অ মানুহে কোৱা মতে আৰু, মানুহে যেতিয়া মানে মাটিত খোজ দিয়ে, বা তোমাৰ এইবিলাক বোন হওক, বা তোমাৰ এই নিয়ৰ খচে বুলি কয় যে, নিয়ৰ খচাৰ ফলত যিটো তোমাৰ চকুৰ এটা শক্তি আহে বুলি কয় সেইবিলাক মানে, কাৰণে তোমাৰ মানুহৰ চকুৰ পাৱাৰো ইমান এটা নাই। চবে সকলোৱে চচমাই লৈ আ বেছিভাগে, বেমাৰো আজিকালি বহুত হয়। সেইবিলাকে কথা আৰু
অ, অ দিয়া দিয়া, হ'ব দিয়া।